হেল্ল' হেল্ল'
হেল্ল' শুনিছা
শুনিছা উম এনেই বহি আছো অলপ
ভাত খালা ভাত খালা হেল্ল' ভাত খালা নাই।
হম
হেল্ল' ভাত খালানে নাই?
হেল্ল'
ভাত খালানে নাই
তোমাৰ খালো
আহ
হেল্ল'
অ শুনিছা অ অ শুনি আছো
উম
আৰু খবৰ খাতি কেনেকুৱা উম
ভালেই তোমাৰ
উ ভাল নহয় ভাল নহয়
কি হৈছে?
মোৰ ভোক লাগিছে।
অ একো খোৱাই নাই নি এতিয়ালৈকে।
খাবলে একো নাই
খাবলৈ একো নাই।
উম
কিয়?
তাৰ মানে মায়ে ভাত বনাইছিলে। মাৰ মিটিং যাবলে হ'ল কাৰণে আৰু নব- বনোৱা নাছিলে। মায়ে ভাত বনাইছিলে। শুনিছা? ৰাতিপুৱা চবেই খোৱা হ'ল। তাৰপিছত দুপৰীয়া মায়, দেউতাই খালে। মোলে থৈ দিছিলে। তাৰপিছত মই কলেজপা আ কি মই যে অঁ, তাৰপিছত যে চুতিয়া খুড়া এজন আহিলে। শুনিছা? তাৰপিছত তাৰমানে, ভাত খাওঁ বুলি ক'লে। তাৰপিছত সেই খুড়াজনক দি দিয়া হ'ল। এতিয়া সেইকাৰণে মই খোৱা নহলে। এতিয়া মোলে অকল ভাত আছে। তাৰ বাহিয়ে একো নাই।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
তেওঁলোকক
মোক মায়ে কৈছে কিবা এট
কিবা এটা বনাই ল'ব লাগিছিলে?
উম, এতিয়া বনাবলে তেনেকে, উম মইটো ভাজি -চাজি চব নাখাওঁৱে। আৰু আলু কমকে আছিলে। মায়ে আজি আনিব বুলি কৈছেহে। আলু নাই তাৰপিছত ডিম দুটাই আছিলে অথনি খুড়াজনক ভাজি দিলে।
গুণগুণক মাতি পেলাই, পঠিয়াই দিব পাৰিলোহেঁতেন।
ইমান ৰ'দ পাই, বেচেৰাটো নালাগে দিয়া। ডিহাইড্ৰেচন হৈ যাব তাৰ। বেছিকে তেনেকে থাকিলে।
সেইটো হয় বাৰু।
মায়ে মোক এতিয়া দোকানৰপা কিবা খাবলে কৈছে, নিজেই গৈ। কিন্তু মোৰ এতিয়া ইমান ৰ'দ, মোৰ যাবলো মন যোৱা নাই। তুমি অথনি ইমান গৰমত গৈছা ৰ'দত!
নহ'বা আকৌ দিগদাৰ হয় যে।
তুমি চাইকেল চলোৱা ন' আজি-কালিও?
নাই। মোৰ চাইকেল নাই নহয়। এইখন মামা ভাগৰ, মামা লৈ পেলাই ক'বালে আহিছিলে। তাপা মায়ে মানে, কৈছিলে সমবায়পা চাউল আনিব লাগে।
ও
তাপা ম তোমাৰ, চাইকেলখন থাকোতে পাঞ্জলদাও কৰ বাপা চাইকেল এখন আনিলে।
অ'।
মই বোলেো ব'ল দুইটা চাইকেল দুখন লৈ পেলাই যাওঁ আনিবলে। বহুত দিন যোৱাও নাই, চলোৱাও নাই।
তুমি কি মোক মাতি আছিলা নি?
তাৰপৰা- গ'লো। গৈ পেলাই আকৌ গম পাইছোগে যে আমি -আমিটো এইটো নতুনকে কাৰ্ডখন পোৱা ন'।
অ'।
তাত বোলে কিবা কে-ৱাই-চি হৈ আছে। লাগি আছে। অ
তাৰপা কাৰ কাৰ লাগি আছে, কৈ দিছে মা আৰু ভন্টি।
অ'।
তাৰপৰা আধাৰ কাৰ্ড আৰু, ফিংগাৰ প্ৰিণ্ট দিবগে লগা হৈছে যে। দিলেগে অ'।
মোক ক'বালৈ লৈ যাবানে?
তাকে
খাবলে
তাকেই হেৰিখন আজি অনা নহয় ন?
কোনখন?
কাৰ্ডখন।
উম কাৰণ চাই লও অ' চাই লওঁ, কাৰণ মায়ে মোবাইলটো কাৰণেও পইচা দিব পাৰে ন! তেতিয়া দুইটা কাম একেলগে কৰিম। উম।
কিন্তু এসময়ত চলাইছিলো।
অ'।
তোমাৰ, বহুত চলোৱা হ'ল এসময়ত চাইকেল। বহুত পৰিলো, ভ চাইকেল কেবেখনো ভাঙিলো।
আগতে তুমি এফালে আহা যে!
উম।
শুন এক বেদী পাট বুলি ক তোমাৰ।
কিয়!
নাজানো তাৰমানে তেতিয়াতো চাইকেলৰ আমি বেছি নাম নাজানো ন।
অ।
তোমাক কেডিবাট বুলি জোকুৱা হয়। তাৰ মমানে মোক কয় আৰু দেদিবাৰ আহিছে চা। কাৰণ ডাইৰেক্ট নাম লগ। নোৱাৰো ন এতিয়া লেড বাৰ্ড বুলি কলে কোননেওো গমো নাপায়।
ন।
কি আছিলে।
উম এখন চাইকেল আছিলে বি এছে এ।
উম।
এখন আছিলে হিৰো।
এই ভণ্টি খ যে।
গেংগাৰ।
উম। সেইখনৰ কথাই মানে তুমি সেইখন লৈ আহা ন। সেই তেতিয়াৰ।
অ। মোকো গম নাপাওঁ মই এইটো কথা আজিহে গম পাইছোঁ।
উম।
আগতে ইয়াত থাকোতে ত। খুব আহা বিয়াত দোকানখন থাকোতে।
উম উ আৰু আমি তাৰ পৰাাই বস্তু কিনিছিলো যে।
উম। মই আগতে তোমাক চাই থাকো হা। লৰাটো তই চিনিও নাপাও। ছ এতিয়া লাহ লাহে ভাল কে চিনি পোৱা হলো।
অহ।
কাইলৈ এ মোবাইল ল'ব গলেও কেইটামানত যাবা।
তোমাৰ কথা।
পৰহিলে ৰাতিপুৱাই চাগে মই গুচি যামগৈ।
উম।
পঢ়িল দেওবাৰ।
ৰাতিপুৱা গলে ৰাতিহে পুৱাকে যাব।
উ
হা ৰাতি নহয়গৈ কালিওতো ৰাতি হোৱা নাই।
অ।
কালি মই তিনিটামান বজাত পাই গৈছো।
উম।
সেই তেনেকুৱাই আৰু। অ কালি জানা কালি মই অহা গাড়ীখনত।
হম।
মানুহেই নাই। বেছি মই তোৰ দুটা চিটত এটা চিটত বহি আছো এটা চিটত ব্ৰেক থৈছো। এচল ছোৱালী এজনী এটা চিটত বহি আছে এটা চিটত ভৰি থৈছে।
হম
অনলাইনত বুক কৰাও কেইটামানহে পাঁচটা মানহে চাগে তাৰছত বাকী মোওতো অনলাইনত বুক কৰা নাই।
হম
ময়ো আহিছো ডাইৰেক্ট গাড়ী পাইছো প্ৰথম ভাবিছো মানুহ নাই মই ভাবিছোঁ দেৰিকে যাব নেকি গাড়ীখন তাইচত মোক কৈছে নাই - নাই এতিয়াই যাম আহা বুলি কৈছে উঠিচো তছত সঁচাকে দেখুন চলাই নিছেও
উম
মই আমনি তো নাম- নানামিলো জানা মোৰ পিছত বেয়াও লাগিছে তোমালোকলৈ মই একো এটা নানিলো।
হম
মেনকে মই নমাই নহ'লে আনিবলে
সেইটোৱে।
নমা হেতেন মই কিবা নিলোহেঁতেন
উম
নিজেও একো খোৱা নহলে আকৌ দেই কি অৱস্থা মোৰ। পানী- বতল এটাও নল'লো পুৰা দিঙি- চিঙি শুকাই ঘ পোৱা লাগে। আগদিনাখনৰ পা মই একো খোৱা নাছিলো পানীও খোৱা নাইছিলো
এতিয়া তোমাৰতো তিনিদিন এটেডেঞ্চ নহব এতিয়া
অহ
দিগদাৰ হৈ যাব ন'তোমাৰতো হেৰি কাত খাব
খাই এবছৰত হেল্ল', দচ দিন নে কিমান দিন ছুটী থাকে মই দেখোন ছুটি লোৱাই নাই মোৰ আগতে এদিনহে হৈ আছে এতিয়া, তিনদিন হ'ব যেনিবা চাৰিদিন।
আগৰ কেতিয়া এদিন আছিল?
আগতে যে মই হস্পিতেল যে গৈছিলো আৰু মই ডাইৰেক্ট ছুটী খুজি আহিছোঁ ন' মোৰ ফাইন নলয় একো নহয়।
অহ
অহ, তুমি চাগে ভাবিছিলা দিগদাৰ হব বুলি?
মই বোলো ফাইন -চাইনো ল'ব পিছত এটেন্দেঞ্চো নহ'ব।
দচ দিনতকে হেৰি হ'লেহে ফাইনো লোৱা হয় লগতে এটেণ্ডেন্সো পতা হয়। এইকেইদিন এটেনডেঞ্চ কাটা খাব কিন্তু তথাপিতো নাইনটিৰ ওপৰে যাব
উম
এনেওতো মই ছু্টীত নলওঁৱেই।
এতিয়া খালি হেদাক এটা হৈ যাব এইকেইদিন পঢ়ুৱা খিনি একেলগতে হে
অহ, মই বহী এখন আনিছো মোৰ অলপ লিখিবলৈও আছে। তাৰমানে সেইখন বহী বাৰু মই আনিছোৱে, এজন মোবাইলতে দিছিলে, সেইখিনি মোবাইলতে আছে লিখি ল'ব। ব লাগিব। কিন্তু আৰু এখন আৰু মোবাইলত দিছিলে, সেইখন বহি আকৌ মই নানিলো।
ত'?
তাৰমানে প্ৰথম মই অহাৰ পিছতহে দিছে আকৌ ছাৰে। কালি দিনত দিছে।
সেই কাৰণে
নহ'বা মই সেইখনো লৈ আহিলোহেঁতেন, সেইখনো লিখি থাকিলোহেঁতেন।
তাকেহে।
অ প্ৰিঞ্চিপাল মেমে মোক কি কৈ! অ' হ'ব।